হেল্ল'।
শুনিছা নে?
অ, শুনিছো। তুমি শুনিছানে?
শুনি আছোঁ, শুনি আছোঁ।
উম, ঘৰতে নে এতিয়া?
ঘৰতে, ঘৰতে আজি পালোহি এইে আবেলি সময়ত।
অ, অ ভাল কৰিলা, ভাল কৰিলা। সেই বহুত দিনৰ মূৰত চাগে আহিছা ঘৰলৈ?
তোমাৰ কিমান দিন দেই অ, তিনিমাহৰ মূৰত আৰু।
অহ - অহ
তিনিমাহৰ মূৰত আহি আজি আহিছো এই আজি আহিবলৈ মন নাই একেবাৰে মন নাই কাৰণ এই দুবছৰ থকা ৰুম এটা এৰি থৈ আহিছোঁ আৰু কি কৰিবা।
হয় বাৰু কিন্তু এতিয়া আহিব বা এতিয়া একদম ঘৰৰ একমাত্ৰ লোৱা মাকে বনাই মেলি দিব
তাকেহে কিন্তু ইয়াতেনো কিনো আও ইয়াতনো কি আকৌ যাব লগীয়া হবই পতককে।
যাব লাগিব বাৰু আকৌ।
এই বেলেগত এতিয়া তুমি ঘৰত আছা ন' এতিয়া তোমাৰ এনেকুৱা লাগিছে যেন এ সময়বোৰ নেযায়- নেজায় কিন্তু এতিয়া বাহিৰত থকা সময়বোৰ এতিয়া আমাৰ কাৰণে মানে বাহিৰত থকা সময়বোৰ নাযায় নিচিনা লাগে আৰু ঘৰত থকা সময়বোৰ কেতিয়া গুজিয়াই গমেই নাপাওঁ পটক
হয়, বাৰু দেই।
এ' আহিছিলোয়ে সিদিনা যাব হ'লে।
আজি হেৰিয়া লগৰ কোনোবা আহিছিল নেকি এতিয়া অলপ আগত যে কৈছিলা?
লগৰ ঘৰলে নহয় মই অকমান ওলাই গৈছিলো তাৰপিছতে তাতে গোটেই সোপা চিনাকিয়ে আৰু আমাৰ ঘৰৰ ওচৰতে মানে তোমাৰ অকমান দোকান- চোকান থকা মানুহৰও ভিৰ হয় আৰু মানে তাতে কেৰম বৰ্ড খেলে কিবা -কিবি কৰে আও গোটেই ল'ৰা খিনি খাই আৰু তিনি - চাৰিখন গাঁও গোটেই খিনিয়ে চিনি পায় তাতে গৈ পেলাই বহি মেলি থাকোগে আজি গোটেই সপাই সুধি সেয়া আছে।
চাগে বহুত বহুত দিনৰ মৰত চাগে লগ পাইছে ধেৰ কথা ওলাইছে আৰু খোজাই থাকেই আৰু ন'
থাকেইটো সেইটো অনুভৱ কৰিব পাৰিবা আৰু বা লাহে - লাহে।
তাকে - তাকে।
পঢ়া -শুনাৰ ক্ষেত্ৰতে যে বাহিৰলৈ কাঁহটো ভাল হোৱা নাই নি?
এ'নাই হোৱা শুকান কাহ এটা হৈছে কি কৰো নহয় কেনেকে ভাল কৰো মই চিন্তাহে কৰিছো। আছো
শুকান কাহৰ কাৰণে তুমি মই তোমাক ঔষধ এটাৰ নামটো দি দিম
অহ।
বৰ বেছি নহয় দাম খুব কমেই সিহঁতে কিনি আনি খাবা ভাল পাবা। একদম সঁচা কথা কৈছো মানে তোমাক শুকান কাহটো নহবা বহুত বেয়া হয় কেলে জানা নাই আমাৰ বুকুখন বহুত কষ্ট পায়।
এ'সেইটোৱে বুকুত কষ্ট পোৱা নহয় কাহোতেও একদম কাহটো মানে ভালকে নোলায়। খোলোচাকে নোলায় কাহটো বৰ -বৰ কষ্ট হয়।
সেইটোয়ে বহুত কষ্ট পায় বুকু খনে বহুত কষ্ট পায় বিষ হৈ যায় গম পোৱা নোপোৱা কাহি- কাহি পেট বিষ হয় বুকু বুকো বিষ হয় কিবা বিষ হয়।
উম, তাকে মোৰ এই আৰম্ভ হওতে মই খাই দিও মানে বহুত অশান্তি পাইছো।
এহ আৰু কাহৰ পৰা গৈ -গৈ তেনেকে শুকান কাহৰ পৰা গৈ -গৈ গম পোৱা নোপোৱা বহুত কিবা -কিবি ই বেমাৰ সৃষ্টি হৈ যাই। মানে এ' এইবোৰ বস্তু যে এই সঁচা কথা কবলৈ গলে পানী লগা জ্বৰতো পুহি ৰখা বেমাৰ নহয় বেমাৰ বোলা বস্তুটো পুহি ৰখা বস্তু নহয়েই তাক যিমান পাৰা সোনকালে শেষ কৰিবলৈ চাব লাগে।
ঠিক কৈছা -ঠিক কৈছা নহলে এতিয়া এয়াহে অকমানি বেমাৰ এটা পাই গৈ পেলাই বৰ ডাঙৰ বেমাৰ ৰূপ লয়গে চাইড এফেক্ট কৰি -কৰি।
সেইটোয়ে সেইটোয়ে আৰু তাতে তোমাৰ মানে এতিয়া আমাৰ দেউতাহঁতৰ বয়স বা ডাঙৰ মানুহ খিনি বয় স প্ৰাপ্তবয়স্ক মানুহখিনি বয়স মানে চাবলে গ'লে এনেকোৱা হয় হেৰি হয় আৰু ধৰি লোৱা এইটোক কি বুলি কয় তোমাৰ সিহঁতৰ মানে এতিয়া ইমানতো বয়স হৈ গৈছে যে সিহঁতৰ এতিয়া এশ এটা বেমাৰ হ'বই আৰু মানে এ সেইটো বয়সত আমাৰো হ'ব কিন্তু আমাৰ যিটো বয়স নহয় এইটো বেমাৰ হোৱাৰ বয়স নহয় মানে
উম ঠিক কৈছা হয় আৱ এ আৰু আমাৰ মানে কি বেমাৰ হ'লে সোনকালে ভালো হয় আমাৰ ইমিউনিটি চিষ্টেমটো একদম ধুনীয়া হৈ আছে ন
উম তাকে আমা এ ভাল ভাল খাদ্য খাই আছে কিবা কিবি
অ ক খোৱা বোৱা কৰিলা নাই
এ খোৱা বোৱা কৰা হ'ল আজি হাঁহ মাংস আছিলে
বাহ
তোমাৰ
মই আকৌ আমাৰ এই একে আকৌ বইল দালি তাপা ভাত কেৰেলা পিটিকা কঁঠাল গুটি হতে
একে কালি ৰাতি কতে একেই আজিও
হাঁহ মাংস খোৱা নাই
হাঁহৰ মাংস খাওঁ মই হাঁহৰ মাংসতকে বেছি কয়লাটোহে ভাল পাওঁ
হয় নেকি
উম মানে কেলে জানো হাঁহৰ মাংস পিছ কেইটা বৰ বেছি ডাঙৰকে কাটিব নোৱাৰে যে সেইকানে নেকি ভাল নাপাওঁ নেকি মোক মানে মাংস পিচ কেইটা অলপ ডাঙৰকে লাগে
অ মই তোমাৰ মাংস পিচ বয়লা মাংস ডাঙৰ ডাঙৰ পিছ হ'লে খাই ভাল পাওঁ
অ বয়লা মাংস মানে মোৰ কি হ'ল এই জিমলে যেতিয়া পৰা জইন কৰিলো তেতিয়া পৰা মাংস খালে মই ডাঙৰ পিচতে খাওঁ আৰু বুকু চাইডটো বা কোমল খিনি খাই দিওঁ ন
তাকে বুকু খিনি বুকুৰ ফা ফালৰ খিনি খোৱা মই বহুত মানুহ শুনিছোঁ
মানে তাত প্ৰটিন টো বেছি থাকেতো
গম পাইছো গম পাইছো
তাপা এই হাঁহৰ মাংসটোত কি আৱ হাঁহৰ মাংসটো হাৰ্ডি বেছি হৈ যায় যে সেকানে মানে মো এটা খাই সন্তোষ নাপাওঁ অভ্যাস হৈ গ'ল কোমল মাংস খোৱা
অহ মোৰ আকৌ একেবাৰে প্ৰিয় খাদ্য হৈছে হাঁহ, তাপিছতে আহে তোমাৰ হাঁহৰ পিছতে আহে পাৰ তাপিছতে আহে তোমাৰ মাংস ভিতৰত কৈছোঁ আৱ তাপিছত খাচী আ খাচি ইমান এটা পচন্দ নকৰোঁ। পাৰতো খাই ভাল পাওঁ বেয়া নাপাওঁ পাৰ মানে তোমাৰ পাৰ মাংস হিচাপে খাব নোৱাৰি ন জোলে। খাইছা নাই পাৰ? খোৱা নাই তোমালোকে?
খাওঁ খাওঁ আমাৰ এই দেউতা হাই প্ৰেচাৰ হোৱাৰ পৰাহে অকমান অকমান কমাই দিলো মানে আগত। তে আমি যেনেকে খাওঁ পাৰটো এতিয়া ঘৰতে। কণীয়া পাৰ এটা আছে কিন্তু মই মৰা নাই মানে ইচ্ছাও কৰা নাই সেই দেউতাই খাব নোৱাৰা। যিহেতু ভাল নালাগে নহয় দেউতাই নেখায় আমি খাবলে। সুকানে আমিও খোৱা আমিও খোৱা নাই আও সুকাণে।
ঠিকে আছে নাই ইমান যদি খাবলৈ মন নেযায় নেলাগে। এনে পাৰ মাংসটোতো আকৌ তোমাৰ এনে কে মছলা কিবা কিবি ব্যৱহাৰ কৰি বনোৱা মাংস নহয় সেইটো সেইটো অকল জালুকৰ ওপৰত।
আ আদা, নহৰু, জালুক
অঁ
তেনেকে আমাৰ মায়ে তেনেকেই বনায়।
তাকে
এই তেনেকে মানে তোমাৰ সাধাৰণকে বনালে ভাল লাগে।
হাঁহৰ মাংস হওঁক তোমাৰ পাৰ মাংস হওক হাই প্ৰেছাৰ কাৰণে বেয়া মানে পেলাই দিব এদিনতে।
উম সেইটোয়ে তোমাৰ এ মানে সিহঁতৰ মানে কি হয় জানা নাই সিহঁতৰ এতি কুচিয়া তোমাৰ যদি ভাল মানে টো প্ৰাপ্তবয়স্ক কুচিয়া।
উম
কুচিয়াটোৱে যদি তোমাৰ যদি হাতত যদি ধৰি লা পাক মাৰি ধৰিবানে তোমাৰ হাত ভাঙি দিব পৰা তাৰপিছত জোৰকে। লাগে।
হয় নেকি?
গম পোৱা নোপোৱা।
এই জোৰ কাটোতে কি আৰু আমি ঘাপটো মাৰি পেলাইাহে উঠাও।
অ সেইটো সেই এ তেনেকুৱা এটা ভাবা না মানুহ এটা যদি বোলে থিয় যে তুমি মাৰ মাৰি দিছা সি পৰি। সেই তেনেকুৱাই আৰু তুমি বডিটোৱে মাৰ মাৰি দিলেও সি অচেতন হৈ যায় মানে তাৰ গাত যোৰ জোৰ দিব নোৱাৰে সি যিমানে জোৰ দিব সেইডোখৰ জেগাত দুখৰ কিন্তু এটা কুচিয়াৰ গাত ইমান খিনি জোৰ থাকে যে। তোমাৰ যদি হাতটোত যদি সি যদি পাক পানি ধৰিবলে হয় ন জোৰত তোমাৰ হাত ভাঙি দিব মানে ইমান এটা জোৰ থাকে।
অ হ'বও পাৰে দেই।
আ আৰু সেইটো কাৰণে মানে এই কুচিয়াৰ তেজটোত। এ মানুহে এ যে কয় যে কুচিয়া মানে জোৰ পায় কিবা পায়। বা সেই তেনেকুৱা সেইটো কাৰণে আৰু গম পাইছে নে কুচিয়াৰে নিজৰ জোৰ থাকে মানে।
অ এই কিছুমানেতো কুচিয়া কেঁচা তেজ খাই দিয়ে গম পাইছ। নে আমাৰ এই কণতে বঙালী এঘৰ আছে সিহঁতে মানে কুচিয়া ডিঙিটো কাটি ডাইৰেক্ট চুপি দিয়ে নহয়।
এ মইও দেখিছো আমাৰ ঘৰৰ ওচৰৰ বুঢ়া এটাও আছে সেইটোও খাই।
এ কিন্তু পেছাৰ পেলাই দিব মানুহক এইবোৰ অসুখ আৰু তোমাৰ বীজাণু থাকে। ন এনেকুৱা নহয় যে তোমাৰ জোৰ থাকে বুলি তেজটো খাই বুলি তেনেকে খাই দিব নালাগে নহয়।
এটা কথা কি জানানে। আ বাঘ সিং। ঘৰৰ হৈ সিহঁতি কেঁচা মাংস খাব তুমি যদি আজি কেঁচা মাংস এপিছ খোৱা ন তোমাৰ তথাপি হজম কৰিব নোৱাৰিবা আকৌ।
অ
এই সেইটো বুলিয়ে যে তুমি মানে যে পৰাগ কম দেখুৱাই যে তুমি এনেকে বোলে এ কুচিয়াটো কাটিছো তেজটো খাই দিছো সেইটো ভাল বস্তু নহয় গম পাইছা নাই সিহঁত তেজত আৰু বহুত কিবা কিবি থাকে যিখিনি আমি নাজানো
সেইটোয়ে সেইটোৱে শুকানে আমি বনাই ৰান্ধি খাব লাগে হয় নহয় তেতিয়া অতন্ত্য বিজাণুখিনি যাব
আৰু ৰা ৰান্ধি খোৱাটো কি সেই কাৰণে ভাল মানে তোমাৰ ধৰি লোৱা এ হালধি হালধি এটা কিবা ঔষধি বস্তু। আদা নহৰু আদা নহৰু এটা কিমান ঔষধ বস্তু। আৰু তাত তুমিতো পাইছা যে গৰম পানী যদি কিবা বীজাণু থাকে পানী গৰম কৰিলে সেই বীজাণু মৰি যায়। আমি এতিয়া সেই কেৰাহি কেৰাহীত এতিয়া মাংস উতলাই দিয়ে তাত তেজ উতলি যায় বীজাণু মৰি যায় সেই তেনেকুৱা হয় আৰু।
হয় সেইটোয়ে কথাটো
মানে মানুহে কেঁচাই খোৱাটো যুক্তি নহয় গম পাইছা নাই
হয় এতিয়া চব বস্তু কেঁচাই এতিয়া তিঁয়হ এটা কেঁচাই খোৱাটো বেলেগ কথা আৰু মাংস তেনেকে খোৱাটো বেলেগ কথা।
তাকে
বাকী মাছ ভাল পোৱা নে কি?
মই সঁচা কথা কৈছোঁ মই মাংসতকৈ বেছি মাছ খাই ভাল পাওঁ।
অ মই আকৌ সৰু পৰা মানে মাছতে ডাঙৰ হোৱা সৌ কাণে মই ইমান মাছ বেছি ভাল নাপাওঁ।
নহয় নহয় ময়ো মাছতো ইমান নাখাওৱেই। যিটি মাছ নাখাও তুৰা মাছ কিবা কিবি সেইবোৰ মাছ নাখাওঁ। মোৰ কেইটামান মানে লেখত ল'ব পৰা মাছে মই ভাল পাওঁ ধৰি লোৱা যেনেকে আৰি মাছটো, বৰালি মাছটো আৰু মই একেবাৰে চবতকে ভাল পোৱা মাছটো হৈছে পাভ মাছ।
অ
কাইট নাইকিয়া মাছ কেইটা ভাল লাগে।
অ মোৰ মানে এই সৰু পৰাই মাছতে ডাঙৰ হোৱা ঘৰতে ডাঙৰ ডাঙৰ পুখুৰী আছে দুটা, তাৰপৰা মাছৰ প্ৰতি গুচি গ'ল হেৰিটো মুভটো কিন্তু এই কেইদিনমানৰ পৰা মানে মই এই চালানী কচ মাছটোক খাবলৈ ললো। এতিয়া মানে মোৰ মাছ বুলি ক'লে অকল সেই চালানি কছ মাছটো খাবলৈহে মন। সেইটোতহে মই জুতিটো পোৱা হ'লো নহয়।
এ সেইটো মানে তোমাৰ কি জানা নাই সেইটো বস্তুটো জুতি আছে খোৱাতো ইমানো বেয়া নহয় কাৰণ যিমানে যি নহক তুমি বিহু যদি এ এশ ডগ্ৰী উষ্ণতাত যদি তুমি গৰম কৰা তেতিয়া পানী উতলে আৰু তেতিয়া বহুত খিনি বীজাণু মৰি যায়। কিন্তু সদায় খোৱাটো বেয়া মানে গম পাইছা নাই কম পৰিমাণে হলো সদায় খোৱাটো বেয়া।
নহয় আমাৰ সদায় নাখাও। এমাহৰ এদিন খাওঁ আৰু খালি যেনিবা মই অলপ সৰহকে খাই দিওঁ মানে। মাছ সেই কচ মাছটো।
এ এমাহত এদিন নেলাগে তুমি সপ্তাহত এদিন খালে তোমাৰ একো অসুবিধা নাই গম পাইছা নাই।
উম উম উম
উ
মই ৰেগুলাৰ খোৱাৰ ভিতৰত এই ডিম খোৱাতহে হয় ডিম চাৰিটা চাৰিটা যেনিবা ৰেগুলাৰ যায় আৰু জিমৰ পৰা আহি পেলাই।
অ সেটো খাবই লাগিব বাৰু।
মানে যথেষ্ট খিনি কষ্ট হয় নহয় এতিয়া তাতে মই আকৌ দৌৰিবলৈও আৰ- ম্ভ কৰিলো।
কিন্তু কি জানা নাই তুমি এতিয়া ডিম খাইছা যিখিনি শক্তি পাইছা সেই শক্তি খিনি তুমি গৈ পেলাই জিমত খৰচ কৰিছাগে। কিন্তু মই বোলে ময়ো বোলে যে সদায় বোলে চাৰিটা পাঁচটা ডিম খাই আছো আৰু বোলে মই ঘৰত শুই আছো। সেইটো মোৰ কিন্তু অপকাৰহে হ'ব উপকাৰ নহয়।
অ সেইটো হয় কিন্তু দেই আৰু মানে কি জিমটোৱে হজমি শক্তিটো বঢ়াই দিয়ে নহয়। জিম বুলি নহয় মানে কিবা কাম কৰিলা তুমি যেতিয়া কাম কৰিবা তেতিয়া তেতিয়া হজমি শক্তিটো বঢ়াই দিয়া দেহটোক যেতিয়া কষ্ট দিবা
ভাত ইমান বেছি নাখাওঁ বা মই দিনটোত এসাঁজে ভাত খাওঁ। তেওঁ মই মানুহতো শকত হৈ গৈছোঁ মই নি টাইম অকল শুই থকাৰ কাৰণে নি বাৰু অকল
উ শুই থকাটো হব হ'ব পাৰে এটা কাৰণ আৰু মানে কিছুমানৰ দেহটো তেনেকে গঠন গঠনেই হয় গম পাইছা নাই। মই এতিয়া যদি সৰহকে খাই দিও মোৰ মানে পেটতটো বাঢ়ি যায় গাটো নাবাঢ়ে। কিন্তু এতিয়া কিছুমান আছে। এতিয়া মোৰ লগৰ এটাই আছে সি যদি ভাত সি কেতিয়া সকে খাই দিয়ে সি ফুলি যায় মানুটো পায় গোটেই গাটো তাৰ ভাগৰ চাবা চোন